আহ
কি কৰি আছা
এনেই গৰমত বহি আছোঁ তাই
ম কৰা মতে আৰু কি মেডিকেলখনৰ অলপ দি আছো তাৰ পিছত তোমাৰ ভাত পানী খোৱা লোৱা হ'ল
অঁ হল ত খালি তই খালি নে নাই
খালো খালো মই খালো ব্যস্ত আছা নেকি
নাই নাই ক
এতিয়া অলপ অলপ কথা পাতোঁ জীৱনৰ লক্ষ্য সপোন স্বপ্নবিলাকৰ ওপৰত তোমাৰ লগত তোৰ লগত
কচোন বাৰো
জুতি বুলি কয় মানে লাইফক কি কৰিম উলিয়াবছ মানে লাইফৰ গ'ল কি মানে স্বপ্নটো কি উম
এতিয়া ক'ব গ'লেো এতিয়া প্ৰতিজন মানুহৰে জীৱনৰ মানে স্বপ্ন আৰু মানে লক্ষ্যটো বেলেগ বেলেগ থাকে ন
অ
এতিয়া সপোন মানুহৰ স্বপ্ন মানে সপোন এতিয়া মানুহৰ বহুত ডাঙৰ ডাঙৰ সপোন কো থাকিব পাৰে
মানে সপোনটো যিকোনো ধৰণৰ হ'ব পাৰে আৰু সে কিন্তু মানে
উ
সেইটো কিছুমান সপোন বাস্তৱত ফলিয়াই আৰু কিছুমান সপোন বাস্তৱত নফলিয়াই আৰু এতিয়া লক্ষ্যটোৰ মাজতো মানে লক্ষ্যতটোও কি হৈছে তাৰানে লক্ষ্য টো মানে কিছুমান এটা আহ মানে এতিয়া ধৰ সপোনটো পুৰা কৰিব কাৰণে যিটো মানে আমি এতিয়া কিবা এটা সপোন আমাৰ প পূৰ কৰিম বুলি আমি মনতো থাক ভাবি লৈছোঁ সেই সপোনটো পূৰ কৰিব লাগে পূৰ কৰিব লে আমি কি কি কৰিব পাৰোঁ অল ধ তাৰে পৰিকল্পনাটো কি বা তাতে কোনটো ৰাস্তাই দি গেলি বা কেনেকুৱা কি কৰি আমি সেই লক্ষ্যত উপনীত হ'ম লাইক তেনেকুৱা এতিয়া সেইটোৱে আৰু মানে সপোন আৰু লক্ষ্যতো মানে দুয়টা বেলেগ বেলেগ বস্তু
তাকে তাকে ঠিকে ঠিকে কৈছা বাৰু
তোৰ মতে কি
হ
টোৰ মতে কি
মোৰ মতেও সেইটোয়ে মানে চব মানুহে স্বপ্ন বা লক্ষ্যতা থাকিব লাগে মানে কোনো ক এটা মানে মানুহে কৰাত কৰিব পাৰে কিন্তু স্বপ্ন বা লক্ষ্য থাকিলেহে মানে কামটোত জয়নিত হোৱাটো মানে সম্ভৱ কাৰণো মানুহ যদি আকৌ লক্ষ্য বা স্বপ্ন নোহোৱাক যদি কিবা এটা কৰি থাকে। এতিয়া মানে সেই বস্তুটো মানে মূল্য নাপায়, মানুহজনে যি কৰি গছ কিন্তু কোৱা এতিয়া ধৰ মই কি কৰি আছো অ আমাৰ দেউতাহঁতে কষ্ট কৰি ইতে ভ কৰিছিল ক কৰি কিয় আছে যতে পিছত যে আ আমি আমাক মানে ভাল ডাঙৰ মানুহ কৰিব পাৰি আমাৰ মানে এটা ইচ্ছা ইহঁতে ভাল হয় ইহঁতে কিন্তু যদি আমি বা মানুহজন যদি অকলে থাকে অ', মানে কোনো ধৰৰ মানুহ নাই লগত পৰিয়াল চৰিয়াল মানে কোনো তেতিয়া মানুহতো কষ্ট কৰি থকা বেপাৰ নে নিজৰ সি প্ৰয়োজনছে সেইখিনিৎ পৰণ কৰি থকাৱে মানে হ'ব ঠিক তেনেকুৱা কথা আৰু এতিয়াও ধৰ। আমিনো পঢ়িক আছো আমাৰোপঢ়ি থাকা প্ৰয়োজন নাই কিন্তু আমাৰ কিবা এটা মানে প্ৰম ভাবি আ যে ডাৰ হৈ এনেুৱা এনেকুৱা আমি আমি কৰি আছো গতিকে মানে সেইটোৱে আৰু মোৰ স্বপ্ন বা লক্ষ্য বুলি ক'লে মানে এনেকুৱা মানে কি আৰু মোৰ প্ৰশাসনিক বিষয়া হোৱাৰো ইচ্ছা আছে মানে সপোন এটা আছে লক্ষ্য বুলি ক'লে সেনেকুৱাই আৰু তাৰে ওপৰতে মানে পঢ়া শুনা বিলাক কৰি থাকিব লাগে তাৰপিছত তাৰেও মানে ওপৰত এটা যে এনেকুৱা আৰু মানুহ কয় বাৰু লক্ষ্য বুলি কলে আৰু মানে চবচে আগত আমি এজন মানে সমাজৰ ভাল নাগৰিক হব লাগিব সেইটোয়ে আৰু ম ভাবো আৰু।
নিশ্চয় মানে এতিয়া ধৰ যদি এাৰ সপোন চব অ', হ'লেও
হেল্ল'।
হেল্ল' শুনা পাইছা
হেল্ল'।
হেল্ল'।
অ', এতিয়া শুনিছো
অ', আমি যদি এতিয়া সপোনটোকে দেখি কেনে যদি আমি তাতে মানে কঠোৰ পৰিশ্ৰম নকৰোঁ বা ধৈ জ বা আমি নিয়ম নিয়মানুপতি মানে নিয়মান ৰ তেতিয়া বিলাক আমি মানে পালন নকৰো এ সেইটো তেনেকৈ যদি কৰি থাকোঁ তেতিয়াহ'লে আমাৰ সেই স্বপনটো মানে কেতিয়াও লক্ষ্যত উপনীত হ'ব মানে
নাই, নাই সেইটো সম্ভৱে নহয় মানে মূৰ্খৰ কাম মানে সপোন বা লক্ষ্য যিদৰে আমি
আৰু বেলেগৰ কথা শুনিও আমি কাম কৰিবা নালাগে সদায় নিজৰ মানে নিজৰ মনৰ ইচ্ছাটো কৰিব লাগে যে আমি এইটো কৰিম বা সেইটো কৰিম এতিয়া কিছুমানে বেলেগৰ কথা শুনিয়ে এতিয়া মানে ধৰা এতিয়া মই তাক উদাহৰণ দিওঁ এতিয়া আমাৰ লগৰ ছোৱালী এজনী তাই এতিয়া আহ ইচ্ছা আছিল তাই আহ মানে কি কলা শাখাত পঢ়া তেতিয়া তাই প্ৰশাসনিক বিষয়ৰ লাইনত যাব পাৰিলে হয়। কিন্তু তাইক মাক দেউতাকে প্ৰেছাৰ দিকেনে তাইক প্ৰশাসনিক বিষয়াৰ তাৰপিছত মাক দেউতাকে তাইক প্ৰেছাৰ দি কেনে ডক্টৰৰ পৰীক্ষা দিবা দিলা তাৰপিছত তাই তাৰ পৰীক্ষাটো নাপালে তেনেকুৱা কথা আৰু এইটোৱে প্ৰেছাৰ দিছিল কাৰণে নাপালা এইটোৱে নিজৰ নিজৰ ইচ্ছাত ত মানে চাব লাগে নিজে কৰিব পাৰম নে নৰিম সেই তো মানে কে সেই কেপাচিটিটোও থাকিব লাগিব।
চবে গম পোৱাই নহয় যে মই একটো কৰি ভাল পাওঁ বা কোনে কি কৰি চবৰে বেলেগ বেলেগ ৰুচি থাকে কোনোবাই খেলি ভাল পায় কোনোবাই নাচি ভাল পায় কোনোবাই কৰি ভাল পায় গতিকে সেই হিচাপত নিজৰ লক্ষ্যটো মানে স্থিৰ কৰি ল'লে মানে আৰু কোনোৱে মানে ৰখাব নোৱাৰে আৰু সেই হিচাপত
উম এতিয়া লক্ষ্যত উপনিত হ'বৰ কাৰণে আমি ধৰা কিছুমান এতিয়া তোমাৰ সময়মতে কাম কৰিব লাগে বোধৰ তোমাৰ এতিয়া প্ৰস্তুতি আৰু বহুত লাগব বহুত কষ্টও আছে বহুত পৰিশ্ৰমো কৰিব লাগিব নিয়মিত অধ্যয়ন কৰিব লাগিব কিছুমান আৰু লগতে সময়ো সঠিক ব্যৱহাৰ কৰিব লাগিব অবাবত যদি তুমি মোবাইলটো চাই কেনে সময়টো নষ্ট কৰি থাকা তেতিয়াহ'লে মানে তোমাৰ কেতিয়াও তুমি লক্ষ্যত উপনীত হবাই নোৱাৰিবা তেনেকুৱা কথা
তাকে
আৰু আজিকালি এটা এটা কথা হৈছে মানে এইটো দেখিছোঁ মানে লক্ষ্য কৰিছোঁ যি বহুতো মানে ল'ৰা ছোৱালী এনেকুৱা হৈছে কি বেলেগৰ লক্ষ্য মানে সেই অমুকটো হৈছে ময়ো সেইটো লাইনত যাম বা তাইত অমুকটো কৰিছে মইয়ো সেইটো
সেইটো সেইটো সেইটো ভুল কথা কাৰোবাক চাই পেলাই নিজলৈ লক্ষ্যটো নিৰ্ধাৰণ কৰিব নোৱাৰি কাৰণ নিজে কি জানে সেইটো নিজে গম পায়
অ সেইটোৱেতো এতিয়া নিজৰ আগ্ৰহ বা যোগ্যতা সৰ্থ যাইহে সেই লক্ষ্যটো মানে তোমাৰ নিৰ্ধাৰণ কৰা উচ উচিত বুলি মই ভাবোঁ আৰু যে আনক অনুসৰণ কৰি কেনে একো লাভ
আহ এতিয়া তুমি তুমি ধৰা নাচিবা অ তুমি নাচি ভাল পোৱা তুমি কিন্তু নাচি ভাল পোৱা যদিও কিন্তু তুমি বেলেগৰ পিছত আহি বেলেগ কাম কৰি আছা তাতকে তুমি নাচতটো যদি সেইখিনি কাম কৰিলে হয় বা সেইখিন কষ্ট কৰিলে হয় তেতিয়া তোমাৰ নাচত তুমি অকণমান উন্নতি কৰালে আগুৱ গলে হয় যদি নাচ দিয়া নাচ তোমাৰ পেচনটো কৰি লয় তেনেকুৱা হৈ গেলাই
এতিয়া
হেল্ল'
হেল্ল
কি বুলি কয় ধৰা কিছুমানে আৰু এটা কথা কি জানানে এতিয়া আমি কঁও সে এনেকুৱা লক্ষ্যত এইটো আমাৰ সপোন বা পৰিশ্ৰম কৰি আছো সেই পৰিশ্ৰম কৰ এটা পৰিবেশ লাগিব এতিয়া হাই হুলস্থ পৰিৱেশত তুমিতো পঢ়িবা নোৱাৰা কিছুমান ধৰা প্ৰস্তুতি চলাবাতো নোৱাৰা শিক্ষাৰ সেইকাৰণে নিৰিবিলি মানে শান্ত পৰিৱেশ এটা লাগিব য'ত মানে তুমি পঢ়িব পাৰা
ঘৰৰ মানুহৰো তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থাকিবা লাগিব বা চাপৰ্ট থাকিব লাগিব তেতিয়াহে তুমি পাৰিবি সেই কাম বা সেই সফলতা খিনি আনিবা
থিকে
আৰু এদিন এদিনতেতো ডাঙৰ সফলতা কেতিয়াও নাপায়। মানুহে-মানুহে চব মানুহে এতিয়া দেখ মে উৰণ স্বৰূপে ম নৰেন্দ্ৰ মোদীয়েও চাহ বেচিছিল সেনেকুৱা কথা আৰু উদাহৰণ দিয়ে এতিয়া প্ৰতিদিনা যদি অলপ অলপ ক ধৰা অকণমান প্ৰস্তুতি চলাওঁ তেতিয়াহে ধৰ সেই ডাঙৰ আৰু সফলতাটো আহিব আমাৰ মাজত
এতিয়া তোমাৰ এ পি জে আব্দুল কালামে কৈছিল। স্মল ক্ৰম মানে সৰু সকল লখা মানে এইটো অপৰাধ মানে তুমি যদি ডাঙৰ সপোননি দেখা যদি তুমি ভাবা যে মই পৃথিৱীৰ মানে এজন বহুত ধনী মানুহ হম মানে বিলিয়নাৰ হম সেই তুমি বিলিয়নৰ পিছ তুমি য যদি সেইটো সপোন দেখি কাম কৰি যোৱা তুমি বিলিয়নৰ নহলেও তুমি মিলিয়নাৰ হ'লেও হ'বা তুমি মানে এইখিনি হ'বায়ে যদি তুমি ভবা যে জীৱনটোত কি আৰু এই কিবাকে পেটে মাতে খাই থাকিব লাগে আৰু। কিন্তু যদি ভাবা সেনটো ভাবিলি আৰু কামেই নাই। সেনেকে জীৱনটো কটাব কাৰ মানুহৰ জীৱন নটায় সেই জীৱনটো যদি একো নকৰা কি হ'ব
অ', সেইটোৱে ডাঙৰ সপোন দেখা উচিত কিন্তু মানে সেই সপোনটো মানে ধৰা বাস্তৱ বাস্তৱ জীৱনত আনিব কাৰণে বা জীৱনত কৰিবালৈ নিয়মিত পৰিশ্ৰম লাগব বাৰু চবৰে হেল্ল',
অ, এতিয়া আহিছো।
ডাঙৰ সপোন দেখা উচিত মানে কৈছো আৰু আজি ডাঙৰ সপোনতটো দেখিবা লাগে চবে
আৰু সেই হিচাপেও কথ পৰিশ্ৰম কৰিব লাগে। তেতিয়াহে নিয়মিত পৰিশ্ৰম কৰিব লাগিব। তেতিয়াহে মানে সেই সফলতাটো আনব পাৰিব।
তাকেতো তোৰ পৰি অবিহনে সপোন দেখি একো লাভ হয়। যদি পৰিশ্ৰম কৰা সপোনটো মানে সপোনটো পিত দৌৰা তেতিয়াহে মানে য হ লাভ হ'ব যদি এনে সপোন দেখি আছে আৰু মই ডাঙৰ হৈ এইটো হ'ম সেইটো হ'ম সেইটো হ'ম কিন্তু কাম হলে একো কৰা নাই তেতিয়া হ'লে একো লাভে নাই একো নহয় এনে
অ', সেইটয়ে এতিয়া চাবা সপোন আমাক এতিয়া সপোনবিলাকে আমাক বাদ দেখুৱায় যে আমি কি কৰিম বা কেনেকে কি তোমাৰ আগবাঢ়ি যাম সনেকুৱা কি? টো অ মানে কিন কি-কি আগবাঢ়ি যোৱাত মানে হেৰি মানে আগবাঢ়ি যাম সেই মানে বাটটো দেখুৱাই দিয়ে। কিন্তু মানে আমাৰ লক্ষ্যই কি কৰে জানোনে সেই দেশটোত মানে আগবঢ়াই নিয়াত সহায় কৰে। ঠিক তেনেকুৱা কথা আৰু
তাক সেইতো এতিয়া মানে
নিজৰ আগ্ৰহৰ নিজৰগ অ' নিজৰ আগ্ৰহো লাগিব। নিজৰ আগ্ৰহ নাথাকিলে একো নহ'ব হেল্ল' নিজৰ আগ্ৰহটোও লাগিব।
অ', আগ্ৰহ লাগিব আগ্ৰহহ'লে একো নহয়। আগ্ৰহটোৱে মেইন মানুহে আৰু সপোন দেখিবা লাগে আৰু সপোন দেখা নিচিনা কাম কৰিব লাগে। তেতিয়া চব মানুহে নিজৰ সল হব বিফলৰ প্ৰশ্ন নঠে সটো আজিকালি মানে মানুহবিলাক স ম পলৰ ভিতৰত সোমে থাকে সপোন কি বস্তু ভাবিয়ে নাপায়। তেনেকে আৰু গৈছ এটা জেনেৰেশ্যন তাকে বোলো খাইিল ভাবি-ভাবি চিন্তা কৰি তোমালৈ ফোন কৰিলো আৰু কি কথা কিম তে কি হবা খু ভাহৰলৈ
আহ অ ভালে কৈছা ভালে লাগিল কথা পাতি
ভাল লাগেিল বল কথা তেতিয়াাই বাৰু ঠিকে আছে ৰাখো এতিয়া বাম